হ হয়-হয় শুনাপাইছো। কি কৰিছা?
আছো এনেই আছো।
হয় নেকি ভাত পানী খালা?
ভাত পানী খালোঁ।
উম, ভাত খাই টোপনি ধৰা নাই?
টোপনি ধৰিছে অকণমান।
উম' বিছনাতে পৰি আছে নেকি?
বিচনাতে আছো হয়।
আচ্ছা, বাকী কলেজ কেতিয়াকে খুলিব? হেল্ল', হেল্ল', হেল্ল',
হেল্ল' শুনা পাইছানে ভাল হেল্ল'
হ হেল্ল' অ হেল্ল' এতিয়া আহিছে হেল্ল' শুনিছা।
অঁ শুনিছোঁ শুনিছোঁ।
অঁ মই বোলো কলেজ কেতিয়াকৈ খুলিব?
কলেজ জুলাইত খুলিব মোৰ।
জুলাইত খুলিব আচ্ছা, তুমি কি বিভাগত পঢ়িছা ইঞ্জিনিয়াৰিং?
মই এতিয়া চিভিল ইঞ্জিনিয়াৰিঙত কৰি আছো ইঞ্জিনিয়াৰিং।
আচ্ছা আৰু তোমালোকৰ কি কি বিভাগ থাকে ইঞ্জিনিয়াৰিঙৰ?
ইঞ্জিনিয়াৰিঙৰ আমাৰ আছে, কম্পিউটাৰ চাইন্স আছে। তাৰপিছত ইলেক ট্ৰনিক্স আছে।
হম।
তাৰপিছত ইষ্ট্ৰোমেনটেচন আছে। আৰু ফুড ইঞ্জিনিয়াৰিং বুলি আছে এইকেইটা বিভাগ, মোৰ কলেজখনত আৰু।
উ, আৰু কি কি বিভাগ থাকে এনে ইঞ্জিনিয়াৰিঙত।
এ ইঞ্জিনিয়াৰিঙত তোমাৰ হেৰি থাকে, কি আছিলে কেমিকেল ইঞ্জিনিয়াৰিং থাকে।
হম।
তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰিং থাকে।
হম।
তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থাকে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং থাকে।
উম।
এইবোৰ থাকে আৰু বিভিন্ন ভাগৰ থাকে আৰু এতিয়া আৰু কম্পিউটাৰ চাইন্সত তোমাৰ আৰু আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ মেচিন লাৰ্নিং এইবিলাক ধুব আহিছে।
অ', আৰু এই এৰোপ্লেন হেলিকপটাৰ তাৰ বনোৱা কিবা ইঞ্জিনিয়াৰিং থাকে বোলে।
অ, থাকে থাকে আজিকালি এটা নতুন হেৰি কি আছিলে। মেকাট্ৰনিক্স বুলি এটা ই বিভাগ এটা আহিছে এলেক্ট্ৰনিকস বুলি তাৰপিছত আৰু অ, মেকা ট্ৰনিস আছে আৰু এটা হেৰি আছে কি আছিলে অটমোবাইল ইঞ্জিনিয়াৰিং।
অ, মেক্ট্ৰনিক্ছটো কি বস্তু?
মেক্ট্ৰনিকসটো মানে হলেৰনিক আৰু মেকানিকেল ইঞ্জিনিয়াৰিৰ মিক্স হয় সেইটো এটা এনে তোমাৰ মানে আজিকালি আমাৰ ত শুনা পাইছানে তুমি? শুনা পাইছা নে?
হয়-হয় ইলেক্ট্ৰিনিছ আৰু মে
মেকানিকেলৰ এটা মিশ্ৰণ।
আচ্ছা, সেইটো মানে, এটা বিভাগ হিচাপে আই আই টিচ বিলাকত পঢ়িব পাৰি নেকি?
হেই বিলাকে।
অ', বাকী কিবা এটা এৰ'স্পেচ ইঞ্জিনিয়াৰিং বুলিও মই শুনিছোঁ।
অ', সেইটো মইয়ো শুনিছোঁ মই ইমান ভালকে নাজানোঁ সেইটো বিষয়ে আৰু।
অ', হা আহ?
সেয়ে আৰু ইমান ভালকে বেছি, মই মানে সেইটো বিভাগৰ ওপৰত ইমান ভালকে ক'ব নোৱাৰিম আৰু মই ইমান নাজানো সেইটো। এৰোস্পেচটো এইটোৱে জানো যে সেইটো কিবা, স্পেচৰ ৰিলেটেড সেইবিলাক কেনেকুৱা হয় আৰু।
কেনেকুৱা ধৰণৰ বিষয় তোমালোকে অধ্যয়ন কৰা?
চিভিল ইঞ্জিনিয়াৰিত আমাৰ এতিয়া বৰ্তমান ফাৰ্ষ্ট, প্ৰথম বছৰতটো আমাৰ নৰ্মেল ইলেভেন আৰু টোৱেলপ যি পঢ়িছিলোঁ।
হুম,
সেইখিনিয়ে শিকায়। তাৰপিছত তাৰে নেক্সট বছৰ তোমাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ মানে বস্তুবোৰ আহে আৰু যেনেকে, হেৰি ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং ট্ৰেসপৰ্টেশচন। তাৰপিছত হেৰি কি আছে এইবোৰে এইবোৰৰ বিভাগত আৰু শিকায় আৰু আমাক। বিল্ডিং, - চিল্ডিং কেনেকে বনাই? কি কি? ইউজ হয় বিল্ডিং বনাওঁতে দলং বনাওঁতে।
অহ। কেনেকুৱা লাগে বিষয়টো পঢ়ি কেনে কিছুমানে বহুত আমনি পাই এইবিলাক। পৰি তুমি ভালোৱা নি এইবোৰ পঢ়ি?
পঢ়ি কিনে টো ভাল নালাগে বাত কামবোৰ যেতিয়া আমি কৰিব যাও মানে - -
উম।
তেতিয়া অকণমান ভালে লাগে আৰু পৰিকিনে মৰ ইমান এটা খাজ নালাগে ভাল নালাগে
অ। তুমি চিভিল ইঞ্জিনিয়াৰি কিয় ললা? বেলেগ বিভাগ কিয় নল'লা?
এতিয়া মই বেলেগ বিভাগো পাইছিলো মোৰ কলেজত। এতিয়া মই উম কলেজত যিহেতু বেছি বিভাগ নাই। আমাৰ কেইটামানে বিভাগ আছে। তাৰে ভিতৰত মই ভাবিলোঁ যে কম্পিউটাৰ ছাইন্সটো ল'লে তো মই একো নাজানিম কাৰণ মই ক'ডিং চদি আগৰ পৰাই একো নাজানো সেইকাৰণে মোৰ সেইটো ললো। অকণমান বিপদ হ'ব সেনেকুৱা মোৰ লাগিলে। তাৰ পিছত মই। ইলেক্ট্ৰনিক্ছটো মই ভাবিলোঁ যে অকণমান বেছি টান হৈ যায় বস্তুটো।
হম।
লাষ্টত গৈ কিনে মোৰ তাত থাকিল অপশ্যচন চিভিল ইঞ্জিনিয়াৰি-ঙে থাকি গ'ল আৰু, ভাল চাই ব্ৰাঞ্চ এটা যদি ক'ব যোৱা তুমি বিভাগ এটা, তে তোমাৰ হাত তাত চিভিল ইনঞ্জিনিয়াৰিংটো মোৰ তাত থাকি গ'ল। তাৰপিছত মই হেক কেনে চিভিল ইঞ্জিনিয়াৰিং ল'লো আৰু মোৰ কলেজতে
অ', তুমি এতিয়া চিভিল ইঞ্জিনিয়াৰিং পঢ়ি কি কৰিম বুলি ভাবিছা ভৱিষ্যতে।
ভৱিষ্যতে মই এতিয়া, হেৰি চাকৰিৰ কাৰণে মাথা মাৰি আছোঁ আৰু। এই চাৰি বছৰৰতোক, অ', চাকৰিয়ে কৰে। চাৰি বছৰটো যোৱাৰ পিছত। এতিয়াতো পঢ়ি আছোঁ বৰ্তমান পঢ়াখিনি শেষ হোৱাৰ পিছত মই চাক। কৰি কেনে। চাকৰি মানে তোমাৰ। ক'ব গ'লে চৰকাৰী চাকৰিবোৰ যে থাকে যে ওলাই যে চিভিল ইঞ্জিনিয়াৰিঙৰ পষ্টবোৰ।
উম।
সেইবোৰতে মাথা মাৰি মাৰোঁ মই।
অহ। চিভিল ইঞ্জিনিয়াৰিঙৰ স্ক'প আছেনে বাৰু অসমত আৰু গোটেই ভাৰতত।
ভাৰতত ক'ব গ'লে মই ইমান স্কপ দেখা নাই গোটেই যিমান ভাৰতত কাৰণ চিভিল ইঞ্জিনিয়াৰিংটো ইমান ভাল বিভাগ হিচাপে নাচায় বাকীবোৰ আমাৰ অসমৰ বাহিৰত যদি যোৱা। তাৰে ধৰি লোৱা তোমাৰ চাট। ছাত্ৰ-ছাত্ৰীবোৰে ইমান। ভাল বিভাগ হিচাপে চিভিল ইঞ্জিনিয়াৰিংটো নাভাবে। খালি মই যিহেতু অসমত আছোঁ অসমত মানে এতিয়া কি বুলি কোৱা ক'ব পাৰি এতিয়া মানে অসমত মানে চাকৰিৰ সংখ্যাটো অকণমান বেছি চিভিল ইঞ্জিনিয়াৰিঙত। চৰকাৰী চাক। সংখ্যটো সেই হিচ্‌ চাপে মই সেনেকে ভাবি কিনে মই অসমতে চিভিল ইঞ্জিনিয়াৰিংটো ললোঁ আৰু।
অ'। আৰু শুনিবলৈ পাইছোঁ যে, এই বিভাগটো, চিভিলৰ বিভাগটো, খুব বোলে সহজ পঢ়িবলৈ।
অ', পঢ়িবলৈ তোমাৰ সহজ হয় বিভাগটো। বাকীবোৰ বিভাগতকেটো মই যিমান যি জানোঁ, মোৰ যিমান বন্ধু বান্ধৱীহঁতে কৈছে যে, এই বিভাগটো চবতকে সহজ আৰু পঢ়িব কাৰণে বাকীবোৰতকে।
অ', বাক বাকীবোৰ বিভাগ আৰু বেছি টান নে কি?
বাকীবোৰ বেছি টান, খালী তোমাৰ চিভিল ইঞ্জিনিয়াৰিঙত কষ্ট কিন্তু, বাকীবোৰতকৈ বেছি হয়। কষ্ট মানে তোমাৰ কি বুলি কম এতিয়া ধৰি লোৱা তুমি বাহিৰত যাব লাগে, বাহিৰৰ বস্তুবোৰ চাব লাগে, বাহিৰৰ জগত খনৰ যি যি মানে আমি আছে এতিয়া ধৰি লওোৱা বিল্ডিং চিল্ডিং বনাব নহ'লে তোমাৰ মানে, বাহিৰত যাই কিনে কামবোৰ কৰিব লাগে মানে তুমি মানে এতিয়া ধৰি লোৱা তুমি নিজৰ ৰুমটোত বহি কিনে এতিয়া সেইবোৰ কাম কৰিব নোৱাৰা আৰু।
উম, মানে তোমালোকে বাহিৰত গৈ কেনে কামবোৰ চোৱা চিতা কৰিব লাগিব, কৰিব লাগিব, উম' মানে তোমালোকৰ চাকৰিটো ক'ব গলে চাইটবেষ্ট বুলি ক'ব পাৰি। হয়নে?
হয় হয়।
অঁ, তুমি আহ এতিয়া তোমাৰ যোনখন কলেজত তুমি পঢ়িছা তুমি বেলেগ ক'ত ক'ত আ এডমিশনৰ সময়ত আ' এপ্লাই কৰিছিলা মানে?
বেলেগতো মই এতিয়া, মই এপ্লাই কৰিছিলোঁ মই জৌছাত এপ্লাই কৰিছিলোঁ, জৌছা গাওন, চিলিং যে হয় যে আমাৰ। ভাৰতৰ যোন কাউন্সিল যোনটো তুমি জৌছা কাউন্সিল হয়
হম।
হেটোত মই এপ্লাই কৰিছিলোঁ, খালি তাতে মই ভাল কলেজ নাপালোঁ। তাৰে পিছত মই অসমৰ যোনটো আমাৰ অসম চৰকাৰৰ যোনটো তোমাৰ পৰীক্ষা হয়, ইঞ্জিনিয়াৰিং এক্জাম
চি ডাব্ল ই বুলি কয় নেকি?
টো কয় মানে সেইটো তো মই এক্সাম দিব গৈছিলোঁ। খালি তাতে মই। প্ৰথম দুখন কলেজ নাপালোঁ, মানে ভাল যোনখন প্ৰথম দুখন কলেজ এ চি আৰু জে ই চি বুলি যে কৈছে।
হয়, হয়, নাপালা।
মই নাপালোঁ।
অ' তুমি মানে তাৰ মানে তলৰ যিটো জিষ্ট বুলি কয় নেকি এ
অ' জিচ জিষ্ট কয় আৰু এটা আছে বিনেশ্বৰ ব্ৰহ্ম বুলি এখন আছে।
হয় হয়।
অ' সেইকেইখনত মই পাইছিলো খালি সেইকেইখনত মই পোৱাৰ পিছত মানে কাউচিলিঙত মই বহিছিলো। আৰু তাৰে তাতে মই এডমিশন খন লোৱা নাই একা বহুতে মই পাইছিলো খালি, তাৰে আগতেই মোৰ মানে যোনখন কলেজত মই এতিয়া পঢ়ি আছো
উম।
সেইখন কলেজতে মোৰ এডমিশ্যন হৈ গৈছিল আগতে তাৰে।
অ', সেইকাৰণে তুমি তুমি যোনখনত পঢ়িছা তাতেই আহি গ'লা।
তে আহি গ'লো আৰু মই অ'লৰেডি হোষ্টেল-চছ মই ছিফ্ট কৰি লৈছিলো সলনি কৰিছিলো মানে মই বস্তুবোৰ মানে, যাবলৈ আৰু মন নগ'ল মোৰ।
অ'।
আৰু শুনিছো কি আমাৰ আমাৰ হোষ্টেল মানে কলেজখন যিমান ভাল আৰু মানে ইনফ্ৰাষ্ট্ৰাকচাৰ হিচাপে চ-গোটেই বস্তুখিনি আছে আৰু কলেজত।
কি কি আছে বুলি ক'লা?
মানে তোমাৰ ধৰি লোৱা চব বস্তুখিনি আছেই আৰু কলেজত। কলেজৰ কেম্পাচটো ডাঙ মোৰ হয় আমাৰ যোনখন কলেজত মই এতিয়া পঢ়ি আছোঁ এতিয়া মই যদি চাব গ মই যদি এতিয়া বেলেগ কলেজ কেইখনত গ'লোঁ হয়, অসম চৰকাৰৰ তে ধৰি লোৱা জীচ, কাবিনেশ্বৰ, ব্ৰহ্মত তাতে মানে মই ইমান ডাঙৰ কেম্পাচটো নাপালোঁ হয় আৰু। মই এতিয়া যোনটো কেম
সিমান থাকিবলৈ সুবিধা নাপালা হয়। মান-যিটো ইংৰাজীত কেম্পাচ লাইফ বুলি কয় সেইটো নেপালা হয় ছাগে, হয়নে? অ'। তুমি এতিয়া যোনখন কলেজত পঢ়িছা সেইখন কলেজত পঢ়ি তুমি সঁচাকে সুখী নে?
এতিয়া বৰ্তমান মই সঁচাই একদম সুখীতো নহয় খালি মই যোনখিনি মোৰ লগৰ যোনবিলাক মই পাইছো যোনখিনি পাইছো সিহঁতে মোক বহু বহুত সহায় কৰে পঢ়া শুনাটোত সেইকাৰণে মই পঢ়া শুনাত ৰাখিব পাৰি আছো আৰু কলেজত মানে এতিয়ালৈকে ধৰি লোৱা বেগ চেক লাগা নাই আৰু কতোতে
অ অ বাকী তাতে তুমি তোমাৰ লগবোৰ চব পঢ়া শুনা কৰা লগ কষ্ট কৰা লগ হয়নে?
নাই - নাই কিছুমান ফাল্টু আমিও কৰে ময়ো ফাল্টু আমি কৰো কিছু সময়ত খালি তোমাৰ পৰীক্ষাৰ সময়ত আৰু ভালকে পঢ়িব বহো আৰু অকমান কিছুমান লগ কিছুমান লগ আছে বহুত মোক সহায় কৰে মানে পঢ়াত - পঢ়াত পঢ়াত বহুত সহায় কৰি কিছুমান লগ আছে মোৰ ধৰি লোৱা পৰীক্ষাৰ আগৰ সময়ত মোক সিহঁতে যদি মই এটা প্ৰশ্ন কৰিব নোৱাৰোঁ সিহঁতে মোক চল্ভ কৰি কিনে দেখাই দিয়ে মানে কি ক'ম আৰু? মানে সিহঁতে কৰি দিয়ে আৰু প্ৰশ্নবোৰ উত্তৰটোও ওলাই দিয়ে আৰু। এনেকেও মই বহুত সহায় পাইছিলো লগৰখিনিৰ পৰা কলেজত
উম, অ', বাকী তুমি ইয়াৰ পিছত কৰবাত মাষ্টাৰৰ কাৰণে বেলেগ কলেজত যাম বুলি ভাবিছা নি? কি নে একেবাৰে চাকৰিয়ে কৰিবা।
যদি মোৰ ভাল ৰেংক আহে। যদি মোৰ ভাল সংখ্যা আহে মানে সেই যদি সেই হিচাপে মই যদি আই আই টি বা এন আই টিত যদি পাওঁ।
উম।
ভাল চাই এন আই টি বা যিকোনো আই আই টি এখনত য পা তেতিয়া হলে মই তাতে মাষ্টাৰ কৰিব যাম আৰু নহলে মই আৰু চৰি কাৰণে।